হেল্ল'
অও
কি কৰিছা
বহি আছো আপুনি কি কৰিছে
মই এইয়া পাট বাতি কৰিছিলো যে। আ আজৰি হৈছোহে অৱ। তাঁতবাতি কি হ'ল?
অ'
তচৰ ৰাইজে চাহ তাহক খাইছে তাৰ পাছত মই বোলো মই চাহ নে? ঘাচা খালা না
খোৱা
কেলে? পৰ দিয়া মানুহ নাই, ঐ দিয়া মানুহ নাই।
নাই
অ ইয়ালৈকে অহা হেতেন আকৌ চাহ একাপ খাবলৈ পালাহেতেনে, কেলে সেই ছাতি দালি নাই। জানো।
ছাতি আছে বাওঁ।
ছাঠি এটা লৈ গুছি আহ।
এ নেজাওঁ বাদ দিয়ক।
অৱ, ৰাইজে চাহ খাইছে মই নাখ খাও বোলো।
কেলে?
এ মই দুবাৰ চাহ খালো আৰু খাই নাথাকো যে তাৰপিছত উম ভাত ভাত
ভাল সেয়া ৰাতিপুৱা মংগদগতে খালো নহয়।
অ এতিয়া
এবাৰ খোৱাৰ পিছত নেক্স নেখাওঁ এ বাওঁ হলো এই কাষৰ বোৱাৰীজনীয়ে দিম বুলি কৈছিলে।
আহ
ভোক লাগিলে খাম আও, ভোক নালাগিলে নেখাওঁ আও
অ দেউতা ও না
নাই। কামলে গ'ল।
মই আজৰি হৈ মেলি এতিয়া যামগে আও
উম। আনিলে নে নাই ঘৰলে
নাইনিয়া নাইনিয়া।
অ।
বেয়া লগা নাই বাৰু ভালেই লাগিছে ডিজাইনটো।
মই বৈ হোৱাৰ পিছতহে ধৰিব পাৰিম বাৰু।
উম নহয় খুতালিটো আমাতকে ডাঙৰকে দিছোঁ
অ।
এ আমাৰ ঘনো ল'ৰা এটা আছে। কিন্তু ক'ব আও বস্তু একদম মানে মহা দুষ্ট অতপালি কৰি আছে।
উম। তাৰ পিছত হেৰি এইটো কি বতৰটো দেখিছানে বৰষুণো যে দিছিলে ধেম ধেম মাৰিছে।
অ ৰাম কাৰেণটোও নাছিলে নহয়।
উম আমি তেতিয়া বাৰায় তাৰাস ভৰায় হ'ল। হৈ পেলাই লাহেকে থৈ- কৰিছোঁ।
যিমানে ধাম ধামেই দে। সিমানেই একদম মানে হেৰি হৈ আন্ধা মোন্ধা হৈ আহিছে আৰু।
উম।
এতিয়া দুপৰীয়া ভাত-
দুপৰীয়া ভাত খামগে আৰু। বতৰে শেষ কৰি দিছে ঐ গ গৰুৱে গাইয়ে চপ আৰু।
চাগে গৰু ছাগলী।
উম।
এনেকুৱা হ'লে বাৰু মানুহে কেনেকে গৰু ছাগলী পুহিব অ।
উম পানী এদম হ'ল এতিয়া আকৌ গৰুলে যাবগৈ লাগিব ছোৱালী আহি পাইছে সি সপাই।
অহ তাকেহে লৌৰা কিমান সময়ত পাবহি বা।
ল'ৰা তিন তাত। তিন টাত পাবহি। অ মা হাতটো ভাল হৈছে নাই?
হাতটো ভাল হৈছে অকণ মান অ।
শুকাইছে।
শুকাইছে অকমান। এনে শুকুৱাতটো শুকাইছে কিন্তু- টো মানে এনেকে হেৰি কৰিব পৰা নাই পোনে হৈ আছে।
অ প পোচাব মেলিব পৰা নাই।
চাব পৰা নাই অ।
অ এতিয়া কাম বন কৰিবলৈ পৰা- নাই মানে।
কাম বন মানে কৰি আছে আৰু পোৱা কেইটা। গাখীৰ খিৱা যেনিবা বেলেগক মাতি মাতি আনি খিয়াবলগীয়া হৈছে।
অ দেউতাই নেজান নেকি?
এই দেউতাই আজিলৈকে খীয়াই পোৱা নাই। নেজানে খিয়াবলে।
অ
দিলেও, গাখীৰ খীৰাব নোৱাৰে।
অ
আকৌ এতিয়া জাৰ্চি গৰু, আকৌ গাখীৰখন এৰি দিবও নোৱাৰে নহয়, ভাইটেন ভাইটি দিয়ে নেজানো
ভাইটি কিহৰ নো?
ভাইটি এবাৰ নাইনত।
অ, আৰু বোলে তেনে কেনে-কেনেকুৱা সি পঢ়া শুনাত?
শুনাত, ভালেই বাৰু মোতকে ভালেই।
অ, প্ৰাইভেটত পঢ়িছে নে কি নু?
এ নহয়, এই হেৰিয়াতে চৰকাৰীতে।
আহ অ হেৰিতহে খাচ-খাতত
খাছ-খাতত, অ
হাই-ছেকেণ্ডৰীখনত নে?
হেৰি, নহয় হাই-ছেকেণ্ডীখনত, এই হেৰি ট্ৰেইনলৈকে আছে, এইকণতে ভাবিছ পোৱা আগতে যে এইকণত
অ-অ-অ-অ, সেইখনত অ-অ
ফ্ৰাইবলৈকে ভলেনোত পঢ়িলে আৰু তাৰপিছত, এই মা ভাগৰ হাত ভাগিছে ছিলে যে হাত ভাঙোতে লৈ গৈছিল উম এইবিলাকত আকৌ, টাইম টেবুল নহয় এতিয়া, মাক সেইটো হাতে টাইম টেবুল মিলাব নোৱাৰে নহয়।
মায়ে মায় হেৰি যে, কাপোৰযোৰ পিন্ধাই নাই নে মই দিয়া
পিন্ধিছিলে, এবাৰ পিন্ধিছে, আকৌ মৰমতে থৈ দিছে।
অহ, মই-মই দেখা নাই পিন্ধাত ফটো-চটো পোৱা নাই।
মাৰিবলে হোৱাই নাই, এই এবাৰ পিন্ধিলে তাৰপা মায়ে চাই আকৌ নষ্ট কৰিবলৈও মনেই নাযায়। সোমোৱাই পেলাই থৈ দিছো, আৰু
এইবাৰ বোৱা কাপোৰ, এইবাৰ বোৱা কাপোৰ ফটো নাই দিয়া, সেন নে মই
নাই দিও
অ মই জোৰকে হেৰি ফটো মাৰি দিম বাৰু মাক দেখুৱাবাচোন
অ দিবচোন বাৰু
তেতিয়া মা পচন্দ খাবও পাৰে তেতিয়া লগাবলৈ দিলে তুমি এযোৰ পাই যাবা
তাক এতিয়া লগাবলৈ দিব পাৰে নে নোৱাৰে আ এতিয়া আকৌ হেৰি নহয় আগতে অৰুণোদয় পাইছিলে স্কুলত পৰীক্ষা পাইছিলে এতিয়া আকৌ একো কোৱা হয় নহয়
স্কুলত কিবা কৰে নো কিনো
আগতে ৰান্ধনীয়ে আছিলে
অ এতিয়া স্কুল নাযায় না কি
যে এই স্কুল বিলাক এডজাষ্ট কৰি পেলালে যে মাজতে
অঁহ
ৰোৱনি হৈ থাকিলে তাৰপিছত সেইকাৰণে মা নোযোৱা হৈ থাকিলে
অ বেলেগক
অহ
অহ কিন্তু পুষ্টা এতিয়া বেলেগে
বেলেগে কৰি আছে উম
পইচা পায় অ কৰি থকাতেনে আকৌ মায়ে কত ধুনীয়াকে চলি থাকিব পাৰিলে মানে
বিহু হয় যে
অহ
আৰু এতিয়া আগত আগতে এৰিপায় ঘৰ এতিয়া এৰিব নোৱাৰা হ'ল বান্দৰৰ পৰা
অ সেইটো কথা
এতিয়া বাৰী ইয়ালেকে আহে বান্দৰৰ জহাতে নাহে বান্দৰ এই মানে একো বস্তুৱে নাথাকে বান্দৰৰ পৰা
অ উম মানে ঘৰত এটা ৰখীয়া লাগে আৰু দেতা দে তাক কি কয়
দেতা হেৰি কি বুলি কয়, ষ্টেট বেংকৰ ইঞ্চুৰেঞ্চ কৰে।
অঁ-ঁঅ এ চলিবলে তেতিয়া উপায় আছে।
আছে অকমানকে আৰু।
তাকে সেই উপায়তো থকা দেতাই কৰে যেতিয়া মায়ে আকৌ ইফালে গৰুৱে গায় কথা আছে নহয় ঘৰখননৰ।
উম
উম!
সেইটোয়ে এটা গলে এটা আকৌ থাকিব লাগে যে।
অঁ
আগতে ওচৰতে আছিলে কাৰণে দিগদাৰ নাছিলে, এতিয়া দু হল যে। সটো বিশচাস শুইটোছা তাকেহে, বৌ বৰষুণ এৰিলে হে যাম বষুন নেৰিলে নাযাওঁ পায়
অঁ!
এনেকুৱা বতৰত শুই থাকিবলৈ মন যায় তাকে লোৱাপা মই শুবলৈ নোপালো।
উম কি টোপনি যাওঁতেনে শুবলৈ হলেও, বা অকমান, এ মই দিনত হোলে আকৌ ৰাতিবোৰ টোপনি নাহে, মোৰ
উম! মোৰ আকৌ যেতিয়া টোপনি ধৰে, তেতিয়া ইয়াৰ পৰা হোব নোওঁ।
অঁ, সেইটো কথা হয়।
যেতিয়া ই খোৱা সময় কন আকৌ মোৰ টোপনি নধৰি নহয়।
অঁ
এয়াহে অ'ত্ৰ পালি কৰি আছে আৰু।
অঁ! বতৰ জোখত পৰিছে।
তাকে সেই পায়!
কাইলে তিনিদিন
উম!
আ ৰাতিপুৱা ইমান ধুনীয়া বতৰ বতৰটো।
ৰাতিপুৱা ইমান ধুনীয়া কৰিছিলে
তাকে ৰাতিপুৱা ইমান ধুনীয়া, তৎক্ষণতে, উম!
আকৌ মাজতে এৰিছিলে নহয়, আকৌ হেৰি হ গলি
আকৌ এতিয়া কলা মলা পেলাই আহিলে, কাম কৰি খোৱা মানুহবোৰৰ সমস্যা আহিলে আমাৰ খোৱা হাতত যে
সঁচাকে পায় আমাৰ বাবাহঁতে কামেই কৰিছে নে বহিয়ে আছে
উম! মই চিন্তা কৰিব লাগিব খোৱালে।
হু কৰিব কৰিব পাৰে মানুহটোক এৰি নিদিব হেও।
উম
তা লৈ থাকিব।
উম। ভাল লাগি থাকে অ নহয় মানে এতিয়া ধৰা বৰষুণ যদি কাম কৰা নাই তাতনো এনেই থাকে কি কৰিব ঘৰলৈ গুচি আহিলেই হ'ল ন,
অ এনে থকাতকে আৰু এতিয়া বৰষুণ এনেকে ব শুনিলে এনেও বৰষুণ এৰা সম্ভাৱনাও নাই।
উম। নহয় তাত এনেই ৰৈ থকাতকে বেছত আহ মানুহ ঘৰও হাজিৰা নিদিব দিবলে বেয়া পাব।
উম
কাম কৰা নাই তেনেকুৱা কথা।
কত কৰিব লৈ‌ গৈছেনো খুড়া?
নাৰায়ণপুৰ।
অহ। তাকে হে।
নাৰায়ণপুৰ পৰা এয়া‌‌ খুব বৰষুণ দি থাকিলে আহিবও নোৱাৰে
উম এতিয়া দুপৰীয়া ভাত বনাব। বলিবনে। দুপৰীয়া ভাত বন যাব লাগিব নেকি?
বনাব লাগিব চাউল কেইটামান। সে দালি ভাজি আছে লোৱা। ভালে বনামগে আৰু
ও ও তাকে
বাকী আবেলি বেলালে আহিবা আৰু,
বাৰু
বাই বাই।
বাই বাই তেতিয়াহলে ৰাখিছো আৰু
আহ
ৰাখিছো আউ
অ
উম উম উম
ক আছে।